হেল্ল'
হেল্ল'
অ
অ জ্ঞান
অহ।
কত আছ।
মই ডিব্ৰুগড়।
দুত ন। দুত কেলে?
ডিব্ৰুগড়ত দ লগৰ অলপ বেমাৰ হৈছে ত' চাব আহিছিলো এম চিত আছে অসম মেডিকেল কলেজ।
আচ্ছা আচ্ছা ইয়াতো কেনেকুৱা ভাল পালা জানো চাৰ্ভিচবিলাক।
চাৰ্ভিচ মানে তেনেকে আৰু চৰকাৰীনো ইমান প্ৰাইভেটৰ নিচিননা ক'ত হ'ব। এতিয়ালে পথা। ইয়াতে দেখুুৱা হৈছে। তাৰ পৰা আগতে কালি দেখুুৱাছিলে ডুমডুমাত তেনেকে ডিচি বোৰত দেখুওাছিলে বোলে। তাৰ পৰাৰা আজি তেনেকে ৰাতি অলপ ঘৰত নিছিলে ঘৰত নিয়াৰ পিছত কি হ'ল বেমাৰতটো অলপ বেছি হ'লান টান হোৱাৰ কাৰণে ৰাতিয়ে আকৌ এই ডিব্ৰুগড় এম চি এ ভৰাই দিছেহি।
আচা আচ্ছা এইবিলাক মানে মই এবাৰ গৈছিলো বুজিছা নাই।
উম।
ভাল। আছাম মেডিকেল কলেজত। মানে কাক। কাকজ জমা কৰোতে কৰোতে কৰোতে মানুহ মৰি যাব তাৰমানে।
অহ।
তাত এটা। ৰিপৰ্ট আনিবলৈ গ'লে মানে। আমুকখন কাগজ লাগিব কলে। লাগিব কয়, সেইখন কাই সেইখন কাগজ আনিবলৈ যাওঁতে আৰু এখন লাগিব, সেইখনো আৰ‌ মানে, মানে যদি এক ঘন্টাৰ ভিতৰত মৰিব বুলি কয়, তেনেহ'লে পাঁচ ঘন্টাৰ ভিতৰত কাগজ ৰেডি নহ'ব তাৰমানে।
অ হয় হয়। তেনেকুৱাই আৰু। চৰকাৰী বুলি ক'লে তেনেকুৱাই, চৰকাৰী হস্পিতেেল বিলাক যতেই হওক, ইয়াতে হওক বা বেলেগতে হওক চৰকাৰী বুলি কলে তেনেকুৱাই হয় মানে তুমি ভালকে যদি গম নোপোৱা কোনফালে কি আছে, ক'ত কি কৰিব লাগে, মানে বহুত প্ৰব্লেম হয় মানে তাতে। বিল্ডিং বিলাক মানে লগতে নাথাকে, এইটো মানে কোনো কৈও নিদিয়ে ভালকে। ক'ত আছে, ক'ত নাই ক'ত। কথাই পাতিব নিবিচাৰে। মানে এটা ৰিপৰ্ট ল'ব কাৰণে ইটো বিল্ডিং বা সিটো বিল্ডিং যাব লাগে, তাতে নতুন মানুহ হলেতো গমেই নাপায় কোনফালে বিল্ডিং আছে কিবা আছে। ত' ইটোক সুধি সিটোক সুধি মানে তেনেকে যাব লাগে।
মই মানে এবাৰ এই। খুৰাক নিছিলো অলপ। ডাঙৰ বেমাৰ এটা আছিলে, নাৰ্ছ বিলাক মানে কি। এ কি এটিটিউডত কথা কয়! মানে নোৱাৰো মানে আ। মাৰ নিচিনা সমাজৰ মা। মানুহ বিলাকে।
উম।
পিছ।
হয় হয়। মানে। উম প্ৰব্লেমটো উম
তাৰপিছত পিছে এতিয়া তাতে আছেনে?
মই তাতে সেই ৰাতি মানে প্ৰায় দছ এঘাৰটা বজাত আহি দিলো, লগৰ এটাৰ ৰূমত থাকিলোহি কালি ৰাতি ইয়াতে আহি মেলি ৰাতি হচ লৰ পৰা গা পা ধুই ভাত ভাতটো খাই দিলো, ভাত খাই মেলি শুই থাকিলো মানে ইয়াতে। তাৰপা এতিয়া ৰাতিপুৱা উঠি মেলি আকৌ এতিয়া ভাত পানী খাই আকৌতো যাব লাগিব, নগলেতো নহ'ব। হস্পিটেল যাম, গৈ মেলি লগৰটো চাই মেলি আহিব লাগিব কি হৈছে, কি নাই হোৱা, চব মানে ভালকে গম পাই আহিব লাগিব। তাৰ পৰা যামগে চাগে দিনত তা কিমান থাকিম? বাকী বিলাক আহিব চাগে ঘ ঘৰৰ মানুহ আৰু।
উম উম আও বাকী অ ক'ত আছে এ এত- এতিয়া ক'ত আছে বুলি কৈছিলা হেই পেচেণ্টটো?
এতিয়া আছে আপোনাৰ হেৰি, কি বুলি কয় আদিত্য, আদিত্য নয়, নিউ আদিত্য।
আচ্ছা। তাত লৈ অনা হল মানে ন?
অ তাৰ পৰাা মানে কি হ'ল ৰাতি তাত মানে কি ডায়লিচিচ নে কি কৰিবৰ কাৰণে ৰিপৰ্ট আনিব পঠালে ৰিপৰ্ট আনোতে এঘন্টা লাগিলে প্ৰায় আঠটা চাৰে আঠটা বজাত ৰিপৰ্ট পাইছো গৈ মেলি তাত ৰিপৰ্ট দিব গৈছো আকৌ কৈছো যে আমি বন্ধ কৰি দিলো এত- এতিয়া ডায়লচিচ নহ'ব মানে কি কম আৰু ত পেচেণ্টটো মানে চটপটাই ফুৰিছেতো উ মানে নকৰিলেও নহয় তাত আকৌ তেনেকে যদি পেলাই থ ৰাতিপুৱালে কি বাাৰ হয় সেইকাৰণে ভাবিলো নহব ইয়াত ইয়াক এপ থৈ দিলে নহব। ত ৰাতিয়ে উঠাই মেলি মানে তাৰ পৰা ৰিলিজ কৰাই ললো। ৰিলিজ কৰাই মেলি এম্বুলেঞ্চত ভৰাই কাপোৰ কানি যি আছিলে এম্বুলেঞ্চত ভৰাই মেলি লৈ আহি মানে ঘৰ পৰা ঘৰৰ পৰা মানুহ আহিছিলে বৰতা নে কিবা হয় অ সিহঁতি মানে এম্বুলেঞ্চ খন লৈ মেলি এ চিধা প্ৰথমতে হেৰিয়ত নিছিলে আৰোগ্য নে কি হয় তাত নিছিলে তাত বোলে চিট খালি নাই নে কিবা হ'ল তাৰ পৰা আকৌ উঠাই মেলি আনি আহ এই আদিত্য তাত ভৰা হ'ল নিউ আদিত্য
উম হম হুম তাকে এতিয়া ভাল পাইছে নে চাগে নে কি?
ভাল পাবতো লাগে প্ৰাইভেটত আছে যদি এতিয়া গৈ মেলি এতিয়া যাম মানে ইয়াৰ পৰা গৈ যাই মেলি চাই আহিম কি হৈছে কি নাইহোৱা ভাল পাইছে নে নাই।
অকলে গৈছিলা নেকি তুমি?
এই আহিছিল লগজন আছিল আৰু
তাকে হেৰি বাকী তেনেহলে আজিকালি কি কৰি থাকা হৈছে?
এই তেনেকৈ আৰু আহ তিনিচুকীয়া থাকো তিনিচুকীয়াত থাকি মেলি তাৰ পৰা কি হৈছে আহ তেনেকে তিনিচুকীয়া সৰু সুৰা কাম বিলাক কৰি থাকো মানে।
আচ্ছা আচ্ছা অ মই দুদিনমান সোমাই শুনিছিলো মানে তুমি কি বুলি কয় ভাল কাম এটাতে মানে কেচিয়া কাম কৰি আছা বুলি এতিয়া পিছে কৰি আছানে?
তাকে সেই মানে তাতে কেচিয়াৰ কৰো মানে একাউছত কৰো সৰু সুৰা কাম বিলাক যতে ততে কৰি থাকো মানে আৰু
আচ্ছা আচ্ছা অ ভাল ভাল কিবা এটা কৰি থকা দিব লাগে মুঠতে
উমহ কিবা এটা কৰি থাকিলে ভাল
এনেই গাঁৱতে এতিয়া খেতি বাতি কৰি মেলি সেনেকে যি আহিলো আহিলো আও অ
এতিয়াতো খেতি চিজন আহি গ'ল ন এতিয়াতো তাক এ ঘৰত যাব লাগিব চাগে কি কৰিব লাগে কঠীয়া চঠীয়াটো নিদিব লাগিব, আলি পাৰ কাটিব লাগিব, হাল বাব লাগিব ট্ৰেক্টৰ বিচাৰিব লাগিব মানে, বহুত কাম থাকে। পথাৰ মানে ষ্টাৰ্ট হোৱাৰ লগ লগে লগে হাল বোৱা পৰা পথাৰ ৰোৱা লৈকে, খেতি শেষ নোহোৱা লৈকে। গোটেই মানে, মাহটোৱে মানে কি ক'ম কামৰ ওপৰত কাম, কামৰ ওপৰত কাম, এটাৰ ওপৰত এটা কাম ওলাই থাকে মানে।
কামটো কৰিবই লাগিব হয় নহয়।
উম! বাকী তোমালোকৰ কি? পথাৰ কেনেকে কঠীয়া চঠিয়া পাৰিছে নেকি?
এতিয়া আমাৰ মানে, এই কি বুলি কয়, দুবাৰ খেতি কৰোঁ আহু ধান, শালি ধান দুইটাই খেতি কৰোঁ বুজিছা।
অ'!
এতিয়া ন দুবাৰ খাওঁ।
অ'! উম!
ত' প্ৰথম যোনখন আহু ধানৰ খেতি কৰোঁ, সেইটোতো এতিয়া অহা দেওবাৰে ৰোম।
উম!
অ'! এ কঠিয়াই হ'লগৈ চাগে। দেউতাক ফোন কৰিছিলোঁ।
অ'!
তাৰপিছত। বাকী এইয়া, শালি ধানৰ কাৰণে, এইটো কঠিয়া- চঠিয়া তলি মই চফা কৰি, চফা কৰি আছোঁ বাৰু এতিয়া।
উম!
আহু ধান, শালি ধানটো অলপ দেৰিকে হয়। আহু ধানটো অলপ ঘৰ বাৰিতে লগা সেইটো অলপমান জল্দি হৈ যায় মানে।
উম!
বাকী মেইন পথাৰত হাল বোৱা হৈছেনে?
মেইন পথাৰত, এতিয়ালৈকেচোন হাল নোমোৱা নাই।
উম!
এইখন ঘৰ পথাৰখন শেষ কৰিলা প্ৰথমতে?
উম!
বাকী, ভাত পানী খালায় নি?
ভাত পানী বনাই আছে হ'বগে আৰু অলপ পিছত আৰু দহ, পোন্ধৰ ভিতৰত ভাত হৈ যাব। খাই বৈ যাব লাগি
ক'ত যাবা? আকৌ তাতে যাবা নেকি হস্পিতাল?
অ' অলপ যাবটো লাগিব। আকৌ তাত চাই আহিব লাগিব। কি হৈছে, নাই গম পোৱা নাই। ডক্টৰৰ লগত কথা পাতি মেলি আহিম। তাৰপা যদি ভাল হয় আছে বুলি কয় বগে লাগিব।
কি অঔ পেচেণ্টটো ন? পেচেণ্টৰ লগত এতিয়া মানুহ আছে চাগে,
পেচেণ্টো লগত এতিয়া মানুহ আছে। ঘৰৰ মানুহ দাদাই ভনীহেঁতে আছে নেকি।
অ
উ
বেছিকে আকৌ সেই প্ৰাইভেট এ হস্পিটেলবিলাকত বেছি মানুহ থাকিব নিদিয়ে। আকৌ চাবলৈ নিদিয়ে ইমান বেছিকে।
ভিতৰত সোমাব নিদিয়ে মানে ভিতৰত যিটো আই চি ইউ নে কি বুলি কয় তাত সোমাব নিদিয়ে বাহিৰতো থাকিব পাৰে বাহিৰতো ৰখিব দিব। মানে ভিতৰত জমা হ'ব নিদিয়ে মানুহ মানে। এটা এটা থাকে হয় মানে পেচেণ্জাৰ লগ এজনহে দিব মানে। এজনেই মানে কি লাগে নেলাগে তাকে ক'বৰ ভিতৰত বাকীবিলাকে বাহিৰতে বহিব লাগিব। হলো এই চৰকাৰী নিচিনা মানে জোৰকে চিঞৰি নকয় মানে। অ যেনেকে চৰকাৰী চৰকাৰী বাইদেউ বিলাকে অ চ- ৰী আমাৰ নাৰ্চ বিলাকে যেনেকে কথা কয়, নিজকে এম বি এছ ডক্টৰ বুলি ভাবে। স দুচিনী সু দু শ্ৰেণী মানে কি ক ম বেজি দিব শিকি আহি কত কত সৰু সৰু ইনিউত ক্লাছ আহ পঢ়ি আহি, বেজি দিব শিকে, চেলাইনতো দিব শিকে, সিমানটো শিকোতে নিজে আৰু লেভেল ফাটি একদম হেই বুলি ভাবে মানে
লেবেল লাও ন পুৰা।
এম বি বি আছ ডক্ ত মইহে ভাবে এ মানে ইমানেই লেভেল মানে।
দা ইহঁতক চালা ৰিপৰ্ট মাৰিব লাগিব বুজিছ নাই,
অ ৰিপত নহয়, মই মানে কেতিয়াবা সুবিধাাকণ পালে মানে বেলেগে চিন্তা কৰিছো মানে।
আচ্ছা এইবিলাক মানে, ভালকে মানুহ মৰি যাব পাৰেটো। এইবিলাক মানে
মানে ইহঁতৰ ইহঁতৰ কোনো মতলব নাই মানে কোন, মৰে, আহে, যিয়ে, কাৰোবাৰ বিষাইছে, কিবা নহৈছে, যে কোনো দৰকাৰাই নাই মানে।
আগতে সিহঁতৰ ডিউটি টাইমটো,
অ টাইম বাই টাইম ডিউটি কৰিব, পাঁচ মিনিট বেছিকে নকয়, খা টাইমত খাব, সোৱাদ টাইমত শুব। কোনে কি আহিছে, কাৰ কি প্ৰব্লেম, মানে কোনো প্ৰয়োজনে নাই মানে সেনেকোৱা। ক‌ই পেলাই
মন্ঠলি চিলাৰি ল'ব,
উম উম
চেলাৰিটোতে শেষ নহয় ন, মানুহৰ এটা দায়িত্ব থাকে ন
দায়িত্ব থাকে হয়।
মানে নুবুজে তাৰমানে মানুহ মৰিলেও তাৰমানে সেইটো নিয়ম অকল নিজৰ টাইমটো নিজৰ চা নিজৰ অকল দিউতি যি টাইমটো সে
হয় হয়
তাৰ মতে কাম কৰিব কৰিব নকৰিলে মানুহ মৰিব তামানে
উম কি কম কেনকা আৱ তাত এইবিলাক এনকা মানে মানে ওপৰৰ পৰা ভালকে চাব লাগে এইবিলাক চৰকাৰী মানে যে তেনেকুৱা হ'লেনো কেনেকে হ'ব দুখীয়া মানুহ বিলাক ক'ত যাব প্ৰাইভেটত যাবলেতো পইচা পাতি
প্ৰায় প্ৰাইভেটতো সোমিয়ালে পইচা চায় ডাইৰেক্
উম ঠিক আছে দিয়া নহ'লে ন
তাকে তাকে হ'ব সেনেকে ময়ে অলপ কিবা এটা কৰোঁ
উ উম উম ইলি ইলি